ছ
এয়া এনেই বহি আছো তই।
মই এই‌টো ভাত পানী খাই বহিছোহে। ভাত খালি?
অ এই অলপ আগত খাইছো। তই?
মই তোৰ হ'ল আধা ঘন্টা, আধা ঘন্টাই এক ঘন্টাই হ'ল আকৌ। ঔষদো খালো যে মেডিচিন আছিল অ তো কিপ বনালে
আমাৰ এই জিকা যে জিকাৰ জোল বনাইছিলে আৰু তোৰ আচাৰ আছিলে আলু ভাজি আছিলে। আম আচাৰটো যে।
অহ।
আমৰ আছাৰ আইতাই বনাইছিলে আইতাই মানে দিছিলে তাকে খালোঁ।
অ আইতা আহিছিলে নে নে গৈছিলি?
নহয় নহয় এই ওচৰে আইতাজনী।
অ আচ্ছা আইতাজনীয়ে দিছিলে আমাৰ আগৰতো আমৰ আ চাৰ বনালে আমৰ আচাৰতো হালধিয়ে নিদিলে।
অ'হ হালধি নিদি হালধি দিয়ে বুলিও গম নাপাওঁ মই
হালধি দিয়ে তোৰ হালধি আৰু নিমখ দি পেলাই তোৰ এনেকা এৰাতি ৰাখি পেলাই ছেকেণ্ড দিনা ৰ'দত দিব লাগে
উম
কিন্তু মায়ে নিমখটো সানি পেলাই ৰ'দত দিলে যে সেইকাৰণে ৰংটো ভালকে নুঠিলে আকৌ তোৰ জলকীয়া গুৰিও নিদিলে
অ অ মই গম নাপাওঁ
অহ
কি ধুনীয়া আচাৰ বনাইছে বে কি ধুনীয়া লাগিছে খাই কৈছো নহয় ইমান ভাল লাগিছে ন খাই
আমাৰ ভালেই লাগিছে কিন্তু হালধিটো দিয়া হয় ভাল লাগিলে হয় আৰু
খোৱাবি আক মোক
আহিবি আকৌ লৈ যাবি সুধিব লাগে নেকি তহঁতে সেইদিনাখন বাৰু পিজ্জা খালি মোক এৰি সেইটো বেলেগ কথা, এইটো কথা ভাল লাগিলে
এ মই নেদেখিলোৱে অ তোক
নাই দেখিছে জান দাদাটোৱে দেখিছে দেখিছে তহঁতে পাহৰি এবাৰ হলে মোক ফোন কৰিলি হয়
হ'ব এইবাৰ ফোন কৰিম দে কাৰণ এতিয়াতো ফুৰিবয় যাম চাগে ফুৰিব আহি কিনেহে তোক খোৱা বোৱা হ'ব চাগে বুজিছ
ফুৰিব ক'ত যাবি
মই যোৰহাট যাম
যোৰহাট
উম
অ অ চামজি সেইটো ন
অ ফুৰিব যাম তোৰ ধৰ মোক লগৰ দুটামানে মাতিছে মানে ক'ব গ'লে তাতে ধৰ কলেজত পঢ়ে ন
আহ
একেলগে গেম খেলোতে লগ পাইছিলোঁ চিনাকি হৈছিলোঁ
অ অ কৈছিলি যে মোক
অ সেনেকেই মানে সিহঁতে ধৰ মাতিছে সিহঁতৰ ঘৰত ভাত খোৱাকে মাতিছে
অ থাকাকে
থাকাকে নাযাওঁ গুচি আহিম
এদিনতে গুচি আহিবি
উম বেছি দূৰ নহয় নহয় তিনি ঘণ্টাহে যাওঁতে ৰাস্তা
থাকি যাব পাৰ
এয়া থাকিবলৈ মানে এ নাথাকো প্ৰথম দিনা গৈ কি থাকিবলে ভাল নালাগে ন
ম ন ৰখাবই মই চাবি মোৰ মই আজিলৈকে যিমান খিনি লগৰ ঘৰত গৈছো ন মানে এদিন ৰখাবই
অ চাও থাকো নে কৰো মোৰ মানে থাকিবলে মন নাই প্ৰথম দিনা গৈয়ে
অ তেনেও ভাল নালাগে মানে অফৰট ফিল হয় অলপমান আনকমফৰ্টেবল লাগে সেইটো মোৰো হয় বাৰু
পিছে কেনেকুৱা গৈছে দিনবোৰ
দিন বুলি কবলৈতো মোৰ বেমাৰ বেমাৰকে গৈছে।
বেমাৰ বেমাৰ কে গৈছে নেকি? কি হৈছে? এই কথা লাহে বহুত বেয়া লাগে মই বহুত বেয়া পাওঁ কথ- আল হাই
মই আকৌ ভাল পাওঁ হেই প্ৰথমতে তোৰ দুটা আনিলে পঞ্চাশ টকা দি।
অ
পঁচিশ টকা পৰিলে পঞ্চাশ টকা যে দুইটাৰ পৰা পঞ্চাশ ফুটাইে ওলাইছে।
ইচ্ ৰাম মই কঁঠাল বহুত বেয়া পাওঁ বে, মোৰ ডিঙিত ফাঁচি যায় জা ন।
মই বেছিকে মানে সেইটো কাৰণে সৰুতে মই নাখাইছো নহা সৰুতে মানে মই কঁঠাল খাইছিলোঁ। কঁঠাল খাওঁতে মোৰ ডিঙিত লাগি ধৰিলে মোক চোন অ খ খতে লি কি। জাগি ধৰিলে মোৰ ডিঙি তেতিয়া মই গিলিব পৰা নাই এতিয়া,।
উম, মোৰো একেই মই মানে কঁঠাল কঁঠাল খাইছ-। লো হা একদম ডিঙিত ফাঁচি ফাঁচি যায় খাব নোৱাৰো গিলিব নোৱাৰো বহুত অশান্তি হয়। এক এক দুবাৰতো বমিও হৈছিলে, এই তেতিয়া মানে কঁঠালৰ তেতিয়া পা-। কঁঠালৰ গোন্ধটোৱে মানে লব নোৱাৰা হলোঁ আৰু মোৰ বহুত বেয়া লাগে খাবলে।
অ আমাৰ আকৌ বেছিকে পকৰী বনাই মায়ে এতিয়াতো কঁঠাল খিনি মানে আধা। সেই কঁঠাল খিনি কঁঠাল পেলাই দিলো মোৰ বেমাৰ হ'ল যে।
উম উম। পকৰী নহয়টো পিঠা হয়, পিঠা হয় অহ। এটো পিঠা হয়।
মিছতেক হৈ গ'ল।
অ এইটো খাই চ তৰ এ মই যে বহুত দিন হ'ল আনাৰস খোৱা নাই ৰে।
অ আনাৰস ওলাই জানো এতিয়া।
ওলাই হ'বলা বহুত দিন হল নোখোৱা বহুত ভাল লাগে ৰে খাই আনাৰসটো।
অ কিছুমানে যে তোৰ আনাৰস মূৰটো লগাই থয় ন লাগি যায়।
যিহেতু ধৰ অকনমান প্ৰথম কেইদিনমান চাগে পানীত ভিজাই থব লাগে দেই। পানীত ভিজাই ভিজাই যেতিয়া শিপা খিনি আহি যায় ন শিপা আহি যোৱাৰ পিছত-। তোৰ ৰুই দিলে গজি যায় আকৌ।
গজি যায় কিন্তু অকণি অকণনি হয় কিন্তু মিঠা বহুত হয়।
ভাল লাগে তেনেকে, তেনেকে কৰিব লাগে ধৰ এটা খালি এটা পিছত। পাছত হে আকৌ এটা খালি আক এটা খালি এনেকে মানে বহুত খাব পাৰ।
উম মোৰ লগৰ এজনীয়ে লগাইছিলে অকমানি এতিয়া কেঁচা হৈ আছে। বাৰু পকিব আৰু মানে অলপ অলপ পকিছে আৰু মানে এ এতিয়া চিঙি টেঙা হ'ব মে বি।
অ খাই ভাল লাগে। আৰুতে আমাৰ খুৰয়তৰ মেৰাত আছিলতো খুৰয়তৰ মেৰাত আছিলে নহয় তোৰ। সেইখেদমে তোৰ তোৰ মধুৰিআম আছিলে। আকৌ আনাৰস আছিলে, কৰদৈ আছিলে। অ পিংক কালাৰৰ এইটো গোলপীয়া গোলপীয়া হৈ থকাটো, ভাল লাগে খাই।
কি ভাল লাগে অ এতিয়া মানে গোটেই জংঘল হৈ গ'ল।
এতিয়া জংঘল হৈ গ'ল এতিয়া গছ কিনো নাই চাগে দেই।
নাই নেকি চব সেইটোয়ে চোৰে নিলে আমাৰো তোৰ মেৰত। নেমু ঢেৰ লাগিছিলে, নেমু লাগিছিলে যে আমি যে খাইছিলো যে কুঁহিয়াৰ যে।
অ অ।
কুহিয়াৰ ডাল লৈ গ'ল নহয় চোৰে চুৰ কৰি।
অ হ এ সেইপিনে মানে। মেইনকে চেপিনে মানে ধৰ মানুহবোৰ ইমান নাথাকে ন। ততে আৰু চাই চাই থাকিবলৈও মানুহ নাই তাত। সেইকাৰণে চুৰ হৈ যায় পিনে এনে চিকিউৰিটি যদি দিয় লাইক ধৰ তাতে মানুহ ৰাখ-। হাজিৰা বা কোনোবা থাকে তেতিয়া চুৰ কৰিব মানে হা নাপ-।
নাপায় অঁ। এতিয়া কোনো নাই ন সিহঁতে ভালেই পাইছে।
উম সেইটোৱে।
আকৌ তোৰ আমাৰ কঠিয়াই পেলাইছিলে।
উম।
মানে মানুহ বিলাক ইমানে বেয়া কঠিয়া পেলাইছে দেখিছেই হাঁ। তাৰপিছত আমাৰ মানে-। সতা খিনি এইটোৰ মানুহ এঘৰে মানে লৈ গ'ল চুৰ কৰি পেলাই ভাত খালে।
অ তহঁতৰ কঠিয়া কঠিয়া পেলাইছে নেকি?
অঁ কঠিয়াই পেলাইছে। তাৰপিছত তোৰ মানে এ' সেখিনি-। কঠিয়া খিনি হওঁতে মানে তোৰ দীঘল, দীঘল হওঁতে- গৰু বিলাক এৰি দিছে নহয় ইমান বেয়া জান।
উম' মই গমেই নাপাওঁ, মই গমেই নাপাওঁ তহঁতৰ কঠিয়াই দিছে বুলি। কিমান ক'থা মাতি দিছ?
আঁহ নাজানো নহয় মাহতে জানিব। এই যে আমাৰ যে মেৰৰ যে আগৰ যে যোন কন মাটি-
অঁ অঁ এইটোৰ পুখুৰীতটো আছে যে আমি যে মাছ ধৰো।
সেইফালে নহয়। এই যে আমি যে খেৰ আনিছিলো যে।
অঁ বিহু ঘৰ বনাবলৈ যে বিহু ঘৰ পিনে খেৰ আনিছিলো যে সেইটো চাইডে।
অঁ সেইটো অঁ সেইকণ অঁ সেইখিনিয়ে অঁ। সেইখিনিয়ে। যেতিয়া মানে তোৰ- পানী নাছিলে যে পানী নাথাকোতে মানে- পানী লাগে ন যেতিয়া কঠিয়া পেলাব লাগে ন। তাৰ পিছত মানে - আগৰ দিনা টো বৰষুণ নাই আহা পুৰা একদম তিনি, চাৰিদিন মান ৰ'দ দি আছে যে প্ৰথমতে মেচিন লগাই- পেলাই পানী- চানি দিলে। তাৰপিছত যেতিয়া ধান পেলাই- আৰু অলপ, অলপ পৰিছে তেতিয়া গৰু বিলাক এৰি দিছে জান।
ইচ ৰাম। এ' মানুহবোৰ বহুত বেয়াৰে বহুত হিংসা কৰি আ জান। মানুহবোৰে মানে বেলেগৰ- সেইটোৱে বেলেগৰ উন্নতি দেখিব নোৱাৰে মানুহবিলাকে। সেইকাৰণে মানে ধৰ এইবিলাক কৰি দিছে।
সেইটোৱে। তাৰপিছত এতিয়া আকৌ তোৰ- কঠিয়া বিলাক হাঁ চাউলটো তো নাজানো দেই। কি চাউল দিছে কঠিয়ীয়া পেলাইছে বুলি গম পাওঁ কিন্তু কি চাউল দিছে নাজানো।
বৰা চাউল চাগে মোৰতে। কাৰণ মেক্সিমাম মানে বৰা চাউলে দিয়ে বহুতে- বৰা চাউলে দিয়ে
বৰা চাউলে দিয়ে। আইজোং কিয় নিদিয়ে ন আইজোং এইবিলাক তোৰ যোনবিলাক মানে খাই?
গম নাপাওঁ। কিন্তু মই শুনাৰ মতে ধৰ বহুত মানুহে বৰা চাউলটোৱে দেখাই। কাৰণ বৰা চাউলটো মানে এটা সময়ত দাম বাঢ়ি যায় ন বিহুৰ সময়ত যেনেকে- পিঠা বনাবলৈ কাম আহে ন' সেইটো সময়ত মানে- দামতটো অলপ বাঢ়ি যায়।
অঁ মানে তোৰ অঁ ধান খিনি সেইটো সময়তে হয়গে ন। বিহু সময়ত অঁ সেই কাৰণে।
সেইটো কাৰণে মানে বৰা চাউল বৰা চাউলটোৱে লগাই বহুত ভাগে। তেতিয়ালে পানী- চানী শুকাই যায় তেতিয়া ধান কাটিবলৈ সময় হয়।
অঁ
এইটো কাৰণে।
তুমি বিহু ঘৰ নবনোৱা?
বিহু ঘৰ বনাব পাৰি কি কওঁ?
অহা বাৰলে।
পাৰি আহি আছে তো। বিহু দিন আছে বাৰু কাৰণ বহুতে দিছে গৈছে। কিন্তু বনাব লাগে দেই ভাল লাগে বনাই সেইটোৱেই বনাই ভাল লাগে।
ভাল লাগে অঁ কিন্তু এলেহুৱা ই মস্ত।
এই আমি নাথাকোৱেই আৰু সেইটো কাৰণে বনাব মানুহ যে তহঁতে নাথাকো বুলিয়ে কৈ দিওঁ আৰু।
ক'তনো মগল মই দেখোন থাকোৱেই।
এইবাৰ বিষৰতো একো কামেই নাহিলে ক'ব গলে।
অ আমাৰ প্ৰতয়েকবাৰী তেনেকুৱাই হয় ৰে, নাথাক কোনো।
ভোমতে নাথাক আমি থাকিম বুলি কলেও তাতে নাথাকো।
মানে কি জান, ৰা হেৰি জেগা কন বেয়া হল অ।
উ। এই জেগাখনন বুলি নহয়, ধৰ এই ঘৰৰ আগফালে চবেই নাচে ন সেই নাচা নাচা নাচা। কে ভাগৰ ভাগৰ কে চবে ঘৰ গুচি যায়গে। ময়ো সেই যোৱাবাৰ মানে। অ ময়ো যোৱাবাৰ মানে ধৰ ঘৰত নাথাকিলোে মই লগৰ এটা ঘৰত গলো লগৰ। এটা ঘৰতে ভাত পানী খাই একদম, তাতে জুই পোৱালো। মোৰ লগৰ দুটামান আহিছিলে আকৌ দুজনীমান ছোৱালী আহিছিলে এনেকে জুই জুই ভ কিনে। গুচি আহিলো আৰু।
একেলগে পঢ়া তই।
উম মই কেলগে পঢ়া ক্লাছ, ইলেভেন। টুৱেলভত একেলগে পঢ়িছিলো সি মই।
অ ছাৰৰ তাত।
চাহতেন নহয় এই কলেজত।
অ কলেজত ন তই ডেৰগাঁও হাইস্কুল পঢ়া।
উম ডেকাৰ গাঁৱত।
অ, এতিয়া হাই তেতিয়াই হ। স্কুল কৰি মানেলেভেন টুৱেল ৰাখিছিলে নে তহঁতে থাকোতে নে তাৰ আগৰ পৰাাই কৰা।
অ সেইবাৰেলেভেন টুৱেলভ ৰাখিছিলে আমি আমাক প্ৰমতে এডমিশন লবছিলে কিন্তু আমি এডমিনলো। এতিয়া গোটেই স্কুলখন ভাঙি পেললে এতিয়া ভাঙি কিন ভাঙি লৈ ন। তোৰ বিল্ডিং বনাই আছে আমাৰ যিখিনি ৰুম আছিলে গোটেই ৰুম ভাঙি দিলে। চব পানে ভাঙিলে।
এৰাম এতিয়া কি কৰিব, উম। আহ।
সেই সৰু স্কুলখনত চবকে, এ পঢ়াই আছে আমাৰ যিখিনি ষ্টুডেন্ট ডাঙৰ ডাঙৰ। সেইখিনিকো তাতে পঢ়াই আছে।
কেনেকে উতিছে ইমান অকমান স্কুলখনত।
সেইটো গম নাপাও কিন্তু তাতে পঢ়াই আছে বুলি মই শুনিছিলোে য'তে ততে পঢ়াই দিছে চাগে বা। বাহিৰতো, কৰাইছে স ক্লাছ কিন্তু কৰাবতো লাগিব ন নকৰালে নহব।
সেইটোও হয় ক্লাছো কৰাবই লাগিব।
সেইটোৱে আগতে কিমান ভাল লাগিছিলে আমাৰ কিমান ধৰ। মেমৰিজ আছিলে তাতে বেঞ্চত আমি লিখি থৈছিলো যে। আমাৰ নাম লিখিছিলো, কাটি কুটি আকৌ ৱালত। এইবোৰ একোৱেই নাই আৰু এতিয়া, পিছফালে খালে পুখুৰী এটা আছে গছজোপা আছে আৰু। তান তেতেলি গছজোপা আাবিছ পেললে।
অ এতিয়া চাগে ডিগ্ৰী কৰিব। কলেজ এইটো যে কলেজ কৰিব চাগে।
হ'ব পাৰে অ কলেজো ক পাৰে কিন্তু, মই ইলেভেন টুৱেল্ভ কৰিব বুলি গম পাওঁ আৰু ধৰ।
অ ইলেভেন টুৱেলভ কৰিলে বাৰু ডিগ্ৰী টো থাকও লাগে কাৰণ ইলেভেন টুৱেল্ভৰ একমিগ্ৰীটো কৰিব। পাৰি আৰু।
অ তাতে কৰিব পাৰে ডাঙৰ কৈছে এতিয়া বিল্ডিং বনাব ব ডাঙৰ ডাঙৰ।
ডাঙৰ ডাঙৰ বিল্ডিং বনাব, তাত কি পঢ়াব নে নে কি বেলেগে কৰে নে কি জানো।
পঢ়াব পঢ়াব।
পঢ়াব ন।
উম ডাঙৰ কৰি দিব মানে ধৰ। উম চৰকাৰী, এই হলেশ্বৰ স্কুলখন যেনেকুৱা কৰিব মানে ডাঙৰ য কৰিছিল যে।
উম। হলেচৰ স্কুলখন নাই দেখাও মই অ
অলেচ স্কুল খন ডাঙৰ আছে বহুত ডাঙৰ বিল্ডিং।
ডাঙৰ নেকি?
ইলেভেন টুৱেল্ভৰ আছে ন কলেজৰ নিচিনাই ক ব গ'লে। মোৰ কলেজত অ গৰ্মেন্ট ব নিছিনা। এই গৰ্মেণ্ট অ খন মানে তেনেকুৱা সে সেনেকুৱে কৰি দিছে লাহে লাহেকে।
কৰিছে কাৰণ এতিয়া বিলডিং কৰি দিলে আৰু ৰুম বিলাকো ভাল হ'ব পঢ়োৱাৰ তৰ টিচাৰ বিলাকো থাকিব
সেইটোৱে
উম পঢ়া বিলাকো ভাল হ'ব ঠিকে কৰিছে হা
হ'ব দে বাৰু ন মই তোক ফোন কৰিম
অ ঠিক আছে দে কৰিবি উম উম উম বাই ব